আহ কি কৰি আছা।
আছো এনে তুমি।
মইও এনে আছো এনেই মানে মই কাপোৰ বৈ আছিলো।
অহ।
খোৱা বোৱা কৰিলা। অহ কাপোৰ বও মাজে সময়, অহ।
কাপোৰ কাৰনে হৈছে। ভাত।
ভাত কিহে খালা বোলো আজি।
ভাত কি বুলি কয় দাইল আৰু আলু।
অহ।
তুমি।
ময়ো সেই একেই আজি বৃহস্পতিবাৰ যে।
অহ।
সেইটো কাৰণে মানে নিৰামিষে খাওঁ আজি।
অহ।
এ কাপোৰ চাপোৰ চিলাই চানে নাই।
কাপোৰ। চিলাইছো অলপ অলপ। এটা দুটাকে তুমি!
ময়ো চিলাই আছো বাৰু অলপচলপ।
অহ।
আৰু হে শিক শিক। শিকি হল নে।
নাই হোৱা নাই আৰু শিকম
আহ ভালকে শিকি লোৱা মই এতিয়া নিশিকো বাৰু
উম
কেতিয়াবা যদি আকৌ নতুন কিবা শিকিব লগা হয় তেতিয়া ভাবিম আহ এতিয়া নিশিকো বৰ্তমান যিখিনি পাৰিছো মানে খিনিকে কৰি থাকো আৰু ন বোলাউজ চিলাইছা
চিলাইছো মানে তিনিটামান চিলালো চাগে
আহ
তুমি
মই চিলাইছো এইকেইদিন চাৰিটামান হল নেকি।
অঁ
তাৰপিছত আৰু কাপোৰ আছে কিন্তু মই চিলাবলৈ হে সময় গোৱা নাই। চিলাব লাগিব আৰু। মানে তাঁত খলো বওঁ যে দিনত এইটো কাম কৰি। আকো ৰাতি আকৌ এলাহে লাগে দুচইতা সমানে কৰি থাকিলে দিগদাৰ হয় মানে আৰু দিনত মেচিনত বহিলে কাপোৰ খ ৰৈ যায় যে তে ৰাতি কাপোৰ চিলাও বুলি ভাবো ৰাতি আকৌ এলাহী লাগি যায়
দিনডাল দিনটো এইবিলাক কৰি কনো কৰিব পাৰে
অঁ সেইকাৰণে নাই আ আৰু এটা আধা হৈ আছে মানে অকমান চিলালেই বাকী হৈ যায় গোটেইখিনি সেইটো বাকী হয় মানে হে আ ধৰুৱাই হৈ আছে।
উম
উ এনে খবৰ খাতি ভাল আৰু ন
ভালে দিয়া তাকে মাহ তৰ।
অ ভালে ভালে
অ
আৰু ব্লাউজ শিকি পেলাই বেলেগ কিবা কৰিম বুলি ভাবিছানে দোকান চোকান বা কিবা
কি চাই ল ওঁ কি হয় ভালদৰে শিকি লওঁ।
অঅ শিকিলোৱা ভালকে আজিকালিতো বহুত টকা ন কাপোৰ চিলোৱাত
উম।
টাটা ব্লাউজতে দুশ আঢ়ৈশ।
আগতকে ভাল হল হোৱা নিচিনা লাগিছে ব্লাউজ উম,
মানে শিকিলোৱা ধুনীয়াকে আৰু তোমালোকে ছোৱালী মানুহটো আৰু বেছি ভাল ন,
আগতকে ভাল হোৱাৰ নিচিনা লাগিছে।
অঁ বিয়া চিয়া নহলে মানে এইবিলাক গোটেইখিনি কমপ্লিট হৈ লোৱাৰ পিছত পিছত চিন্তা নাই আৰু নিজৰ ভৰিৰ ওপৰত নিজে থিয় হোৱাৰ পিছত। বেলেগলৈ আশা কৰি থাকিব নালাগে আৰু,
উম।
উম।
ভালদৰে কৰিল কি হয়।
অঁ, এনে তোমালোকৰ খেতি বাতি কৰে নে?
অঁ। ৱাহ তোমালোকৰ।
অঁ, আমাৰো কৰে অলপ চলপ।
বেছি নহয়।
বেছি নহয় মানে ঘৰত খাব পাৰা আৰু, বছৰৰতো চলাকে,
এইটো মেচিনৰ খেতিটো নকৰে। কৰে চাগে?
অঁ, সেইটো আমাৰ নকৰে মানে মানুহ নাই যে,
উম।
লাগে ন এইটো খেতি কৰিবলৈ, সময়ো বহুত। লাগে। সেই তাতে লাগি থাকিব লাগে। ল যে এনিটাইম সেইটো কাৰণে মানে সেইটো খেতি নকৰে খালি খেতিটোয়ে কৰে। সেইটোত আৰু ধান চান ৰুই যোৱাৰ পিছত। তাত আৰু ইমান মেহনত কৰি থাকিব নালাগে আৰু।
উম।
সেইটোৱে কৰে। তোমালোকৰ কৰে নেকি। আহ কঠিয়া পেলালে
আমাৰ মেচিনৰো খেতিতটো নকৰে এইটো, শালি খেতিতে কৰে অলপ মেচ।
অ।
এ বহুত কষ্ট হয় আৰু।
কষ্ট হয় মানুহ আৰু মানুহ লাগে। ঘৰত বেছি ন। মানুহ নহ'লে অসুবিধা হয়।
দুজন তিনিজন এজনতো তাত লাগিয়ে থাকিব লাগে
লাগিয়ে থাকিব লাগে আগতে কৰিছিলে। তাৰপিছত এতিয়া মানে বেছি কষ্ট হয় যে আৰু। যেতিয়া ধান কাটিব লাগে তেতিয়াই বৰষুণ আহে। শুকুবাও কৰাও অসুবিধা হয় কষ্ট হয়। উম সেই কাৰণে মানে আজিকালি ভাল হৈছে আজিকালি মানে ধান কটা এই গাড়ীখন হ'ল যে মেচিন টো। এতিয়া মানে ডাইৰেক্ট তাতে মাৰি পেলাই হেৰি কৰি দিয়ে বেচিব
এনেকুৱা পৰা ধান হলে প্ৰব্লেম হয়।
অ অ পৰা ধান হলে বাৰু হেৰি কাটিব
অসুবিধা হয় অলপ আও।
এ এ এয়া ধান বেছিকে নপৰে বাৰু হেৰি এ মেচিন খেতিৰ ধানটো। থিয় এ হৈ থাকে। আমাৰ এইফালে বহুত মানুহে তেনেকে কাটিছে আৰু। পথাৰতে বেচিছে।
উম।
এ ইমান কষ্ট নহয় তেতিয়া।
উম উম।
বিচাৰি থাকিব লাগে আকৌ ধান শুকুৱাব লাগে।
উম।
এতিয়া মানে মেচিন চেচিন হোৱাতে মানে ভাল হৈছে আও। উম বাকী দোকান চোকানৰ কথা ভাবা আৰু মানে ভালকে শিকি কৰি লৈ।
তাকে হেৰি মানুহ এজনে কৈছে মানে এনেকে, মানে কি বুলি কয় ছোৱালী কেইজনীমান হ'লে মানে দোকান এটা খোলাৰ কথা হৈছে।
অহ।
হ'লেও শিকি লওঁ। উ মানে মানুহজনে দোকান খুলিম বুলি কৈছে। উম। মানে ছোৱালী কেইজনীমান মানে সোমাই সোমাই ল'ম বুলি কৈছে, কেইজনীমান মানে হ'লে মানে দোকান এখন খুলি দিব আৰু মানে ভালদৰে শিক। ল'ব দিছে।
অ সেইটোতো আৰু ভাল হ'ব ন। নিজে নোৱাৰিলেওঁ মানে কি কিবা এটা হ'লেতো পাই থাকিবা। তেনেকে হ'লে আৰু। ঘৰত মানুহে প্ৰায়ভাগ মানুহে গমেই নাপায়, যে চিলাই কাপোৰ চিলাই বুলি কিন্তু দোকান এখনত থকাৰ লগে লগে গ্ৰাহক বিলাকো পোৱা যায়। মই ভাবি আছোঁ। হেৰি খুলিম বুলি দোকান এখন। কিন্তু ভালকে পাৰা গৈ নাই যে, ভালকে পাৰা হ'লে মানে দোকান এখন খুলিম বুলি ভাবি আছোঁ। আমাৰ ঘৰৰ সন্মুখত অ আমাৰ ঘৰৰ সন্মুখত। অ মানে এইখিনিত বজাৰ এখন মানে ধুনীয়াকে চলিব পাৰে। আৰু তেনেকুৱা এ গেলামালৰ দোকান চোকান আছে। তাৰপিছত। চুলি কটা দোকান আছে, মাছৰ, মাংস। মাংসৰ দোকান তেনেকে বজাৰ এখন হয় মানে। হাট বজাৰ। তেনেকুৱা।
উম।
এতিয়া মানে এনেকুৱা দোকান চোকান নাই মানে চিলাই কৰা। ট্ৰেইলাৰ চেলাৰ। অ তেনেকুৱা হ'লে ভাল হয়।
উম।
এতিয়াই, খুলিম চাগে লাহেকে। কেতিয়া পাৰোঁ। তাতে কাপোৰ মানে পইচা পাতি অলপ হ'লে মানে হেৰি কাপোৰ চাপোৰ ৰাখিব পাৰিম ন। চাদৰ মেখেলা বা ডেইলী ব্যৱহাৰ কৰা কাপোৰ বিলাক। এ ভাবি আছোঁ কি হয়। উম উম। তোমাৰ পৰা হেৰি ক'ত খুলিবা দোকান তাতে নে বেলেগত।
ইয়াতে ইয়াতে কৰিম বুলি কৈছে কি কৰে আৰু।
ওচৰতে আৰু।
অ। গম পোৱা নাই এতিয়ালৈ বাৰু ক'ত। কোনে। মানে কৈছে আৰু খুলিম বুলি। মানে ছোৱালী কেইজনীমান প্ৰয়োজন হ'ব বুলি কৈছে
অঁ
তোমালোকে তাত যদি খোলা নহ'লে তোমালোকে যদি তাত খোলা আহ তোমালোকে যদি তাত খোলা নহ'লে নহ'লে ইয়াত তে মাতি দিলো হয়
সেইটোও কৰিব পৰা যায়
উম
ইয়াত এতিয়া দোকান এখন বনাওতে খৰচ পাতি বহুত হয় ন যদি তাৰ সেইফালে সেনেকুৱা সুবিধা হয় তেনেহলে তাতো কৰিব পৰো ঠিক নাই কথা চথা পাতিবা উম উমহ হে আজি কালি মানে কি এনেই বহি থাকিব নোৱাৰি ন কিবা নহয় কিবা এটা কৰি থাকিব লাগে মইতো কোন ফালৰ পৰা মানে ইনকাম হয় এইটোয়ে ভাবি থাকো এনেই বহি থাকিব ব টান লাগে
উম
কিন্তু মানে নাপাৱে আৰু আমাৰ নিচিনা মানুহৰ ঘৰৰ পৰা ওলাই যাব অসুবিধা নহ ঘৰত ল'ৰা ছোৱালী থাকিলে
উম
সেইকাৰণে মানে উম সেইকাৰণে মানে ঘৰতে বহি কিবা কৰিব পাৰোঁ নেকি ঘৰত থাকি সেইটো চিন্তা কৰি আছোঁ আৱ বেছিকে খেতি কৰোঁ
বাকী মাহঁতৰ খবৰ ভালে আৰু
অ উম ভাল ভাল
ল'ৰাটো
ল'ৰাটো ভালে উমহ এইকেইদিন মানে জ্বৰ চৰ্দি অলপ হৈ আছে আৰু এইকেইদিন বেমাৰ আজাৰ দিনে আৰু ন উ বতৰটো সলনি হৈছে বাৰিষা বতৰ গৰম পানী খাব লাগে যাৰ দিনত কিন্তু শোৱাই নহয়
খাব দিবা আৰু
উম সেইটোৱে মোৰো ভাল নহয়
গৰম হৈছে নেকি
উম মোৰো অলপ হৈ আছে পাৰিলে সাৱধানেহে থাকিবা এইটো কি ভাইৰেল জ্বৰ নে কি এনেকুৱা হয় কয় যে সেইটো মানে ওচৰত কাৰোবাৰ হৈ থাকিলেও মানে হয়
অ
সাৱধানে থাকিবা অলপ উম দিয়াআজিলৈ হব হ'ব দিয়া ন পিছত কথা পাতিম উম
হ'বা দিয়া